হেল্ল'ও।
অঁ শুনিছেনে?
অঁ শুনিছোঁ।
অঁ। কি কৰিছে?
যপোনাই
অ মই শুনি আছো অ শুনি আছো। কওক কি কৈছে?
এ পথাৰলৈ আহিলো। কলে অ পথাৰ ৰুবুলে।
অ কিমান ৰুলে আজি?
আজি দেৰ বিঘা হ'ব দেই দেৰ বিঘা। আ পাঁচ জনি ছজনি হৈছিলো। চয় অ চজনি। শে হলে এতিয়া ঘৰলৈ যাব লাগে। কেইটামান বাজিলে এঘাৰ টা মন বাজীলে।
অ এঘাৰটা বাজিলে এঘাৰটা নাই বজা চাৰে দহটা বাজিলে সোনকালে এটালে ৰুই।
অ পানী আছে।
অ।
ডাৱৰীয়া কৰি থৈছে আজি বটৰটো ভাল।
উম। আজি পথাৰ ৰুবলৈ ভাল আছিলে বতৰটো ধুনীয়া হৈছে।
অ কি কৰিছা?
মই এয়া চাহ খাব লৈছো। ও। ভাত নাই খোৱা বনাব লাগিছেহে।
অ।
আজি অকমান দেৰিকে উঠিলো মানে এতিয়া চাহ খাবলৈ লৈছো।
অ কিহৰ লগত হে খাইছা ছাহ।
পথাৰত চাই বিস্কুট আছিলে তাৰপিছতে মিক্সাৰ আছিলে তেনেকে খাইছো আৰু ৰাতিপুৱা মই লাল চাহ একাপ খাওঁ মানে
অ।
লাল চাহৰ লগত সেই তেনেকৈ অ চিম্পুলকে কিবা এটা খাওঁ তাৰপিছতে অ এতিয়া বাৰটামান বজাত ভাতটো খাম।
অ ভাতটো বনাব লাগিছে নে?
অ ভাতটো বনাব লাগিছে।
অ।
কি ডিউটি কেতাত যাবা।
ডিউটি মোৰ এটা বজাৰ পৰা আছে।
অ অ।
অ।
দেখাই
অ পথাৰত কি খালে গে?
পথাৰত চাহ খালো বিস্কুট।
অ।
চানা খালো।
অ অ পথাৰতো সেইবিলাকে খোৱা হয় আৰু।
অ চাউল আজি প্ৰথম যে চাউল আনিছিলে।
অ অ অ আপনালোকৰ ফালে পথাৰ। প্ৰথম ৰোৱাৰ দিনাখন মানে চাউল সেই চানা তেনেকৈ খোৱা হয় ন।
অহ', - অহ ', -চাউল দিয়া।
অ-অ। আৰু সেই এটা ভাগ এনেকৈ পথাৰত আগবুৱাই দিয়া হয় নহয় আমাৰ ফালে। আপোনালোকৰ ফালে কেনেকুৱা হয়?
হয়-হয়, দিয়া হয়। প্ৰথম ৰোৱা দিনা প্ৰথম বুলি কৰা হয় পথাৰতে।
উমঁ-উম।
উম।
তাকে, মানে সেই লখিমীয়ে খাব বুলি আৰু।
অঁহ', -অঁহ', -।
অ। কি ধান ৰুলে আজি? অকলে নহয় আছে।
অ', - তে- ৰনজিত ধান, মাচুবি ধান।
অ-অহ।
উম। বৰষুণ দিছে নাই সেইপিনে?
বৰষুণ নাই দিয়া, বতৰটো ডাৱৰীয়া কৰি আছে খালি।
অঁহ', -অঁহ।
অঁহ।
বতৰটো বেয়া সৈছে।
অঁ।
আহ-
সেৰি জহা ধান, বৰা ধান, কেতিয়া ৰুব?
জহা ধান, বৰা ধান অঁহ। নাই ৰোৱা জহা ধান, বৰা ধান খিনি।
অহ।
অঁহ।
কাইলৈ, কাইলৈ পৰা উঠাব।
অঁহ', -অঁহ',।
জহা, বৰা।
লাহি ধান লগাই নাই আপোনালোকৰ?
লগাই-লগাই।
অঁহ', লাহি ধান, লাহি চাউলটো খাই খুব ভাল লাগে কিন্তু দেই। মানে নখাওঁতে- খোৱা হয় যে।
অঁ', -
অঁহ', অঁ ভাল লাগে একদম মানে লিকতা লিকতাকে। মানে সেই লাহি চাউল আৰু জহা চাউল দুইটা মিক্স কৰি কেনে বনালে মানে একদম নখোৱা নিচিনা ভাল লাগে আৰু। তেতিয়া ন খাইছো, ন খাইছো লাগে আৰু।
অঁহ', -গোন্ধ ওলাই নহয়।
অ সেইটোৱে আকৌ।
অ।
পথা ৰুই থাক আউ ন খাবলে যাম একেবাই
অ অ হ'ব খ'ব দিম ন উম অ
বাকী ঘত চবয়ে ভাল নহয়
অ ভাল ভাল
অঁ পোৱালিকেইটা স্কুলো বন্ধ দিলে এতিয়া পূৰা উৎপাত কৰি থাকে চাগে ন ঘৰত
অ স্কুল বন্ধ
স্কুল বন্ধ দিলে মামাহতৰ ঘৰত যাও বুলি নাই কোৱা
গল ডাঙৰটো আছেগে মামাহতৰ যৰতে
অঁ গৰম বন্ধ দিনকেইটাত মানে আগতে এনেকুৱা ভাল লাগে, আৰু গৰম বন্ধ দিলে ঘৰম বন্ধ দিলে চিধা মান নে মামাৰ ঘৰত যাম একদম ইমানে ভাল লাগে আউ গৰম বন্ধ দিলে। তাত কোনেও মানে একো গালি নিদিয়ে ভাল লাগে আৰু গৰম বন্ধত।
পৰহি গৈছিলোঁ আমি থৈ আহিলো তাক।
অ', অ'।
উম'।
তাকে ভাল লাগে, আগৰ সৰু দিন বিলাকলে মনত পৰি যায় আৰু।
আজিকালি গাঁও বিলাকতো আম, কঁঠাল, লেটেকো একো হোৱাপ মানে খাবলে পোৱাই নাযায় মানে গছ গছনি কমিলে যে।
অ', অ' নাই আজিকালি গাঁৱতো কিনি
সেইটোয়ে কিনি খাব লাগে অ'। আৰু এটা কথা মানে আজিকালি ফল মূলৰ নামত বিষ খুৱাই আছে গম পাই নে? মানে ফল মূল বিলাকত পুৰা এইবিলাক মানে মেডিচিনবিলাক দিয়া থাকে ন, আপুনি গাঁৱত যিবিলাক ফল মূল খাবলে পাব আৰু আপ পুনি যদি টাউনৰ পৰা যদি আপুনি ধৰক আম এটাই খাব বিচাৰিছে অ', তাতেও মানে আপোনাৰ মেডিচিন দিয়া থাকে খাব নোৱাৰি মানে।
হ'লেওতো খাবই লাগে
সেইটোৱে, সেইটোৱে।
অ'
আমি নিজৰ দেহৰ কাৰণে আজিকালি মানে সঁচাকে একো এটা মানে ফল মূল ভালকে খাব নোৱাই, কঁঠাল খালে নাই পিছে কঁঠাল? এইবছৰ কঁঠাল খালে নাই? কঁঠাল নাই খোৱা ন অ'। কঁঠাল খোৱাতকৈ মানে কঁঠালৰ গুটিটো খাই বেছি ভাল লাগে আমাৰ আজি কঁঠালৰ গু টি আনি থৈছোঁ মানে, এইটো বাঁহগাজ আৰু কঁঠাল গুটি দাইল তেনেকে খাম বুলি আৰু।
অ বনাব লাগিছে নে?
অ বনাব লাগিছে, বনাম আৰু আজি ৰেডি কৰি থৈছোঁ।
আজি বজাৰ পা আনি থৈছ নেকি
বজাৰৰ পৰা নহয় কঠাল মানে এনেকে হেৰি খাবলৈ দিছিলে আৰু। আমাৰ এই ওচৰতে মানুহ এগৰাকীয়ে।
অঁ
অঁ! তাকে সেই কঁঠাল গুটি কেইটা বোলো পেলাই নিদো খাম বুলি থৈ দিলো আৰু। অঁ! হা?
পুৰি পেলাই পিটিকা বনাই খাব লাগিছিলে আকৌ।
অঁ-অঁ! ইয়াত অক পুৰিবলৈ তেনেকৈ সুবিধা নাই যে, সেইটো কাৰণে দিগদাৰ আৰু নহ'লে পুৰা পিটিকাটো বেছি ভাল লাগে খায় অঁ। ঠিকে কৈছে। গৰৈ মাছ, অঁ গৰৈ মাছ পুৰি। অঁ-অঁ! সঁচাকে একদম কওঁতে মুখৰ পানী ওলাই গৈছে আৰু। উম'।
গাৱলৈ আহিলে খাবা আৰু কেতিয়াবা।
কঁঠাল পোৰা পিটিকাটো, আমাৰ গাঁৱত মানে এইটো একদম মেইন খাদ্য আৰু।
অঁ
যোনে খাই পোৱা নাই বুলি কয়, গাঁৱত মানুহ গাঁৱৰ মানুহে গাঁৱত থাকিও নথকা আৰু। নে কি কয়?
অঁ
তালে যাৱ নে কি আকৌ?
আপোনাৰ মানে বেকগ্ৰাউণ্ডত আৱাজটো বেছি আহি আছে। হেল্ল' অঁ!
পথাৰত আছোঁ যে আৰু মানুহ আছে।
অঁ!
বাকী মানুহ
সেইটো কাৰণে মানে। অঁ-অঁ।
গৈ আছে অঁ ঘৰলে গৈ আছো বাৰু এতিয়া।
অঁ।
ভাত কিমান টাইমতহে বনাবা?
পৰা মানে ঘৰলৈকে কিমান মিনিট লাগে?
আধা ঘণ্টামান লাগে।
অ! আধা ঘন
আধাঘণ্টা মান লাগি যায়। বাটতো বেয়া নহয় বোকা যে দ-দ সোমাই
উম
তাকেহে
বাৰটামান বাজিবই ঘৰ পাওঁতে
অঁ
উম
এতিয়া গৈ মেলি আকৌ ভাত বনাবগে লাগি নহয় ন?
অ অ। ভাত বনাব
হা?
চাহ খাই এটালা নেকি?
অ, চাহ খাই হৈ গ'ল।
অ অ।
অ। দাঁতৰ পৰা তেজ ওলাই গৈছে, কথা কৈ থাকোঁতে। কেলৈ ওলাইছে আকৌ, গম নাপাইছোঁ নহয়। এ এনে এনে দাতপা তেছ ওলাই থাকে। দাঁতৰ পৰা তেছ ওলালে কি কৰিব লাগে, গম পায় নেকি?
অ, নাজানো নহয়। বিষায় নে এনে উলাই?
নাই বিষুৱা, এনেই ওলাই গৈছে পুৰা।
অ
উম। দাঁতৰ নহয় নহয় আগতেও ওলাই।
অঁ।
উম। কথা কৈ থকাৰ মাজতে মানে, এনেকে মানে দাঁতৰ আলুটোক কোমল নেকি? দাতকেইটা মানে অৱস্থা নোহোৱা হৈ গৈছে।
চাগে প্ৰডাক্টো এবাৰ দেখোৱাই ল'বা।
অ, অ। পুৰা তেছ ওলাই গৈছে এতিয়া।
অ'। গুৰি দাতপা ওলা
গুৰি দাঁত পা নহয়। এই চাইদৰ যে একিটা, কি দাঁত বুলি কয়।
অ। অ।
দুখ পোৱাটো ন
দুখ পোৱা থাকিব নালাগে বাও।
অকমান জোৰকে লাগিলে দাতকিটা ওলাই। টানকে নালাগিলেও মানে অকমান লাগিলে তেচ ওলাই যায়। হেতু হেতু টানকে লগাই নাছিলে। হলৌ ঠিক আছে বাৰু আপুনি পথাৰ পা ঘৰলে গৈ থাকক। উম। ভাল লাগিলে আপোনাৰ লগত কথা পাতি।
অ অ। বহুত ভাল
অ। আকৌ লগ পাম এনেকৈ অ এনেকে কেতিয়াবা কেতিয়াবা ফোন কৰি থাকিব।
অ, হ'ব। কৰিম দিয়া।
অ, অ, অ,। ঠিক আছে বাৰু লগ পাম আকৌ।
অ'
আপোনাৰ লগত পথাৰ বিষয়ে কিবা কিবি আলোচনা কৰিম। কি কি ধান ৰুৱে, কি কি খেতি কৰে তাৰ বিষয়ে লৈ আকৌ নতুনকৈ আলোচনা কৰিম। আজিলৈ ৰাখিছোঁ, অঁ'। ক
আহি পেলাইছে।
ম